অহ, কি কৰিছিলা?
আছিলো এনেই মোবাইল চাই।
অ, হয় নেকি পিছে কিবা খালেনে নাই?
খালো ৰবা ভাত খালো ৰাতিপুৱা। ক্লাছ লোঁ এনে মবাইল চাই।
তাৰপাছত অ, একোতো কৰি থকা নাই নহয়?
নাই-নাই কোৱা?
অ, ইয় অলপ বন্ধুত্বৰ বিষয়ে কথা পাতিম বুলি ভাবি বিছিলোঁ
অ, এইটো এটা ভুল গুৰুত্বপূৰ্ণ বিষয়।
উম, তুমি কি ভাবা যে বন্ধুত তই আমাৰ জীৱনত বহুখিনি দূৰলৈকে মানে প্ৰভাৱ পেলাব পাৰে নে?
পাৰে বন্ধুত্বই জীৱনত বহুত প্ৰভাৱ পেলাব পাৰে। থকাটো আমাৰ জীৱনৰ এটা বহুত ভাল অংশ আৰু এতিয়া যিবিলাক কথা-বতৰা আমি আলোচনা কৰিব নোৱাৰো সেইবিলাক আমি বন্ধুৰ লগত আলোচনা কৰিব পাৰো তাৰ উপৰিও কিছুমান বিপদৰ্শক বিপদত বন্ধুৱে আমাক বহুত তক সহায় কৰে ত' যে বন্ধুত্ব থাকিব লাগে। আৰু বন্ধুতটো আমাৰ জীৱনত তুমি কি ভাবা?
হয় - হয় মই ভাবো যে বন্ধুত্বটো আমাৰ জীৱনত বহুতখিনি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে কাৰণ ক'বলৈ গ'লে পৰিয়ালৰ পিছতে আমাৰ বন্ধুজনে আপোন কাৰণ আমি মনৰ বহুখিনি কথা আমি বন্ধুজনকে খুলি পেলে ক'ব পাৰো যেনে আমাৰ সুখ -দুখ তাৰ পাছত আমাৰ কিবা দুখ লাগি থাকিলে আমি বন্ধুজনক ক'ব পাৰোঁ অ, সেইবাবে আমি মই ভাবো যে বন্ধুত্ব আমাৰ জীৱনত বহুখিনি ভূমিকা পালন কৰে
হয় হয় নিশ্চয় তুমি ঠিকেই কৈছা পিছে তুমি এইটো পিছে তুমি কি তুমি কি ভাবা যে এজন মানে প্ৰকৃত বন্ধু কোৱাটো কঠিন নে
হয় তুমি কোৱাটো হয় যে প্ৰকৃত বন্ধুজন পাবলৈ বহু কঠিন কাৰণ উম মানে আজিকালি বন্ধুত বন্ধুত্ব বনোৱা বহুত সহজ কথা কাৰণ বন্ধু আমাৰ বহুতেই আছে দিয়াচোন কিন্তু উম ভাল বন্ধু বা প্ৰকৃত বন্ধু উম। মানে ভাল বন্ধু বা প্ৰকৃত বন্ধু এজন পাবলৈ বহু কঠিন কাৰণ উম। প্ৰকৃত বন্ধু এজনে সদায় আমাৰ বিপদৰ লগত উম মানে মানে প্ৰকৃত বন্ধুৱ এজনে আমাৰ বিপদৰ সময়তে হওক বা আমাৰ আমি ধৰা বেয়া দিশত যাই আছো যেতিয়া আমাক উম। তেতিয়া আমি সেই কামটোৰ পৰা আমি দূৰত আহিব পাৰিম মানে প্ৰকৃত বন্ধুজনে আমাক যদি বুজাই তেনেহলে আমি সেই কামটোৰ পৰা আমি দৌৰত আহিব পাৰিম। কিন্তু আমি ধৰা এজন স্বাৰ্থপৰ বন্ধুৰ লগত আছো তেতিয়া সেই বন্ধুজনে আমাক বিপদত পৰিলেও আমাক সহায় নকৰে আৰু আমি বেয়া দিশত গৈ থাকিলেও আৰু আমাক উৎসাহে দিব বেয়া দিশত যাবলৈ হয় নে নহয়?
হয় হয় নিশ্চয় যদি এ নাটে ধৰা এন বেলেগ কথ হওকাই সতেও তোমাৰ এ চত তোমাৰ লগত বন্ধুত্ব কৰিছে চ বন্ধুত্ব কোনো ধৰণৰ সহায় ন যদি তোমাৰ জীৱনত থাকে তোমাৰ সখতে হওক বা দুখতে হওক সকলো সময়তে তোমাৰ লগত থাকিব আৰু তুমি সকলো মানুহৰ জীবনত।
মানে বন্ধুত্বৰ ওপৰত নহয় বিশ্বাসটো বহুখিনি জৰুৰী কাৰণ আহ আমি অ, আমাৰ বন্ধুজনক আমি বিশ্বাসত কিবা এটা কথা কওঁ তেতিয়া সেই বন্ধুজনে সেই বিশ্বাসটো মানে থাকিব পাৰিব লাগিব মানে বিশ্বাসটো ৰাখিব জানিব গৈ থাকিব যে বন্ধু বিলাক অতুত হৈ থাকে বুলি মই ভাবো কাৰণ উম, বিশ্বাস সেই বহুখিনি মানুহক মানে-মানে সম্পৰ্কটো ভাল কৰি ৰাখে।
হয়-হয় একদম ঠিক কথাই কৈছা তুমি।
এতিয়া তুমি কি ভাবা স্কুলৰ যে আমাৰ বন্ধুত্ব সেই বন্ধুত্বত ত' আমি
হয়-হয় স্কুলৰ বন্ধুত্ব আমাৰ বহুখিনি গুৰুত্বপূৰ্ণ কাৰণ আমি ক'বলৈ গ'লে এ বন্ধুত্বৰ মূল্য আমি স্কুলৰ মানে বিদ্যালয়ৰ জীৱনৰ পৰাই আমি জানো হয় নে নহয় বাৰু? হেল্ল',
অছ
শুনিছানে তুমি
অ অলপ মোবাইলটোৰ ওচৰত ল'বাচোন যদি কিবা কৰি আছিলা
অ মই কৈছো যে মানে নিশ্চয় এজন মানে এই প্ৰকৃত বন্ধুত বন্ধুত্বৰ বিষয়ে আমি স্কুলতে প্ৰথম শিকো পঢ ভুল নহ'ব
হয় হয় কাৰণ মানে ভ উদাহৰণস্বৰূপে যেতিয়া এজন বন্ধু বহুত দিন ধৰি স্কুললৈ আহিব পৰা নাই কিবা অসুখ বিসুখেই হ'ল বা তেওঁৰ কিবা অ মানে অসুবিধাই হওক তেতিয়া আমি সেই বন্ধুজনক আমি আমাৰ ছাত্ৰ আহ মানে শিক্ষয়িত্ৰী বিলাকে আমাক কি শিকাইছিলে কি আমাক বুজাইছিলে আমি সেইবোৰ যেতিয়া আমি ইজনে আনজনৰ লগত আদান প্ৰদান কৰিম তেতিয়া সেই বন্ধুত্বৰ গভীৰতা বেছিকৈ বাঢ়ি যায় আৰু তেতিয়া আমি বুজি পাওঁ যে বন্ধুত্বৰ মূল্য কি
হয় হয় নিশ্চয় তুমি একদম থিক কথা কৈছা এইটো কিয়নো আম এতিয়া আমি কেতিয়াবা আমি বিদ্যালয়লৈ নাযাওঁ যেতিয়া থাকে মি বন্ধু এজন বনাওঁ বিদ্যালয়ৰ জীৱনত তেওঁ যেতিয়া আমি মানে আমি কেতিয়াবা বেমাৰ উস্থ আমি স্কুলত যাব পৰা নাই তেতিয়া ধৰা আমি সেই যি ছাৰ বাইদেউ যি দিয়ে নোচ এই নজ কেনে আমি যি বন্ধুত্বাৰ যি বন্ধু বন সেই বন্ধুৰে আমাক দ্বিতীয়টোয়া সেই বন্ধুত্ব হয় মান উ
হেল্ল'
তুমি আৰু বন্ধুত্বৰ বিষয়ে কি কব খোজা
হয় বন্ধুত্বৰ বিষয়ে মানে মই এইখিনিয়ে ক'ম যে অ মানে প্ৰকৃত উম মানে বন্ধু বনাব লাগে আৰু স্বাৰ্থপৰ বন্ধুৰ পৰা আমি যিমান পাৰোঁ আমি লাহে লাহে আ আতৰি আহিব লাগে কাৰণ স্বাৰ্থপৰ বন্ধুৰ লগত যদি আমি থাকো তেনেহ'লে জীৱনত একবাৰ নহয় এবাৰ আমি বিপদত পৰিঢ়ম এ আৰু মোৰ বোধয় দেই যে বন্ধু কিন্তু বেছি বনাব নালাগে দুই এজন বন্ধুৱে বনাব লাগে কিন্তু সেই দুই এজন বন্ধুৰ লগত আমি যাতে সকলোখিনি কথা আমি খুলি ক'ব পাৰো সেনেকুৱা হ'ব লাগে কাৰণ বন্ধু বেচি বনোৱাই লাভ নাই কাৰণ বেছি বন্ধু থাকিলেও কোনো একো লাভ নহ'ব যদিহে তেওঁ প্ৰকৃত বন্ধু হ'ব মই ভাব যে দুই এজন বন্ধুৱে বনাব লাগে আৰু সদায় প্ৰকৃত বন্ধু বনাব বলাগে হয়নে নহয় বাৰু
হয় হয় নিশ্চয় প্ৰকৃত মানষ গছ ন তেতিয়া আমি সকলো বিপদৰ পৰা কবলৈ গলে আমি আঁতৰি থাকো
হয়
ত মই আৰু তুমি ই যি কৈছ যে বন্ধু বেছি নালাগে কিন্তু দুই এজন প্ৰকৃত বন্ধুে সকলোৰে থাকিব লাগে তেতিয়া আমি
মানে সকলো ক্ষেত্ৰতে আমি সহায় পাওঁ বন্ধুৰ পৰা বা আমিও তেওঁলোকক সহায় কৰো আৰু কাৰ বেয়া কথা ততে ব আমাক তেওঁলোকে বচাই ৰাখে তো তেনেকুৱাই আৰু
তুমি আজিকালি যে যিবিলাক মানুহবাকে আজিকালি সামাজিক মধ্যমত বন্ধু্ব তুমি সেই বন্ধু্ব ত কি কব খজা সেই বন্ধুতো সেইন্ধুত প্ৰকৃত বন্ধু হব পাৰে নে তুমি কি ভাবা তাৰ ওপৰত
ম মানে সামাজিক মাধ্যমৰ যিবিলাক বন্ধু সেই বন্ধু বিলাক আমি এ নজৰ নহয় তেওঁলোকৰ মনৰ আহ মানে তেওঁলোকে কি ভাবি পেলাই আমাৰ লগত বন্ধুত্ব কৰিছে চ' সেইবিলাক বন্ধুৰ লগত আমি বেয়া হ'বও নালাগে বে ছি ভাল হ'বও নালাগে কাৰণ আমি যদি মানুহজনক আমি যদি প্ৰকৃততে যদি লগ পোৱা নাই। তেনেহ'লে উম, তেওঁক আমাৰ নিজৰ মনৰ গোপনীয় কথা এটা আমি কেতিয়াও ক'ব নালাগে কাৰণ যদি তেওঁৰ স্বাৰ্থত বা কিবা কাৰণত যদি বন্ধুত্ব কৰিছে তেতিয়াহ'লেটো আমি বিপদত পৰিম চ' সেইবাবে মই ভাবো যে সামাজিক মাধ্যমৰ বন্ধুৰ লগত মানে বেয়া হ'বও নালাগে আৰু ভাল ভাল হ'বও নালাগে, হয়নে নহয়?
হয়, হয় তুমি ঠিকে কৈছা কিয়নো তেওঁ আমাক কিবা স্বাৰ্থতো আমাৰ বন্ধুত্ব কৰি থাকিব পাৰে। তো আমি সেইটো গম নাপাও যিহেতু আমি তেওঁলোকত সামাজিক মাধ্যমতে আমি বন্ধু ত আমিটো তেওঁক আচ উম, নিজৰ ওচৰত পোৱা নাই বা তেওঁ লগ লগ কৰা নাই তেওঁক য তেওঁলোকে আমাৰ যদি কিবা স্বাৰ্থৰ বাবে বন্ধুত্ব কৰিছে। ত' আমি বি তুমি বিশ্বাস কৰিব নোৱাৰো তোমাৰ তুমি যিটো কৈছে এইটো যে সেইবিলাক বন্ধুক মানে এক একেবাৰে ভাল বন্ধুত্ব কৰি ল'ব নালাগে আৰু নিজৰ গোপন কথা কেতিয়াও ক'ব নালাগে আৰু তেওঁলোকক দিব নালাগে বন্ধুত্ব ৰাখি থ'ব লাগে মানে নকয় যে একেবাৰে তেওঁলোক বন্ধুত্ব কৰিব নালাগে সেইটো নহয়। কিন্তু মানে একেবাৰে বেছিকৈ কে ন' ক'ব নোৱাৰি নৰ্মেল যাষ্ট ফ্ৰেণ্ডৰ দৰে বন্ধুত্ব ৰাখিব লাগে এইবিলাক সামাজিক জিক মাধ্যমৰ বন্ধু।
হয়, হয়, ঠিক কথা হৈছে আৰু মই ভাবো যে উম, দুজন প্ৰকৃত বন্ধুৰ মাজত সদায় মাই দুয়োফালৰ পৰা সমান অ', গুৰুত্ব থাকিব লাগিব তেতিয়াহে সেই বন্ধুত্ব সদায় অটুত হৈথাকিব কাৰণ উম, ধৰা তোমাৰ তুমি আৰু মই এজন বন্ধু। ত' যদি মই বিচৰাখিনিত তোমাক মানে তুমি দিব পাৰিছা বা তুমি বিচৰাখিনি মই যদি তোমাক দিব পাৰিছোঁ। মানে বিশ্বাসেই হওঁক, সততাই হওঁক। মানে যিমানখিনি মই পাৰোঁ বা তুমি বিচৰা সেইি মই যদি দিব পাৰোঁ তেতিয়াহ'লে সেই বন্ধুত্ব সদায় অটুত হিচাপ মানে, অটুত হৈ থাকিব আৰু কেতিয়াও সেই বন্ধুত্ব কেতিয়াও মানে আধাতে কেতিয়াও ভাঙি নাযায়। ত' সেইবাবে আ, দুয়োজনে সমানে গুৰুত্ব দিব লাগে বুলি মই ভাবোঁ হয়নে নহয় বাৰু?
তুমি ঠিকে কথা কৈছা, ত' তোমাৰ লগত আজি বন্ধুত্বৰ বিষয়ে কথা পাতি বহুত
হয়, হয়, মোৰো ভাল লাগিলে তোমাৰ পৰা বহুখিনি নজনা কথা আজি জানিব পাৰিলোঁ, দিয়াৰ পিছে, পিছলৈ আৰু এনেকে কোনোবা এদিন সময় উলিয়াই কথা পাতিম।
অ', নিশ্চয়, নিশ্চয় আজিলৈ ৰাখিছোঁ দিয়া।
উম, দিয়া।